হেল্ল'। হেল্ল' হেল্ল। কি হল আকৌ এইটো নেটৱৰ্ক নাই নেকি? হেল্ল'। হেল্ল'।
সেই নিউজ এটা চাই আছিলোঁ।
হা?
এ নিউজ এটা চাই আছিলো।
নিউজো চুৱা নকি?
এয়া মানে পতককে ওলাইছিলে এইবিলাক এ এতিয়া যে কিবা মহিলা সবলীকৰণৰ বিষয়ে মানে অকমান চৰকাৰে গুৰুত্ব দিছে। তাৰ ওপৰত
মানে মহিলা সকলক যিটো এতিয়া আগ আগস্থান দি দিয়া হৈছে তাৰ ওপৰত মানে নিউজ এটা দি আছিলে তাকে অলপ চাই আছিলোঁ।
অ হয় হয় এইেইটো কিন্তু ভাল কাম কৰিছে দেই মহিলা সকলক মানে হয় হয় মহিলাসকলক অগ্ৰাধিকাৰ দিয়াতো ভাল কৰিছে। মহিলা পুৰুষ বুলি মানে অ আমাৰ সমাজত মহিল পুৰুষ বুলি মানে কোনো মানে এইবোৰ উচ্চ বা উম তলৰ বা এনে থাকিব নালাগে সমানেই বুলিয়ে ভাবিব লাগে।
হয় হয় সেইটো আগতে মানুহে ত এতিয়া লৰা মানুহে যিটো কাম কৰিব পাৰে মহিলাসকলেও সেইটো কাম কৰিব পাৰে।
সেইটোয়েটো মানে আগতে আছিলে দেই আগতে মানে অ এনে কিবা এটা
মানে মানুহে যি টি মানে হেৰি কৰি থাকে।
সেইটো আজি আগতে মানে এনেকুৱা তোমাৰ আগতেও চব ছোৱালী বা চব মাইকী মানুহে মানে সেইটো এটা আছিলে কিন্তু তেওঁলোকে ওলাই যাব পৰা নাছিলে মানে কোনো। ক্ষেত্ৰতে ভিতৰতে সোমাব লাগে আজিকালি জানো তেনেকে সোমাই থাকিব লাগিব আজিকালিটো চব সমানেই চাকৰি কৰিছে যদিও সমানেই নাগৰহে সেইখিনি ওলাই নিদিয়ে মানে মকী মানুহখিনিক, সন্ধিয়া হোৱাৰ আগে আগে ঘৰত থাকিব লাগিব। পাবহি থাকিব ওলাবলৈ নিদিয়ে আৰু কম বয়স তে, বিয়া দি দিয়ে মানে তেওঁলোকে নিজৰ কথা ভাবিবলে নহয় মানে।
শিক্ষাও নাছিলে আগতে।
ছিলে আগতে তটো বেছি পঢ়ি পঢ়িবলৈ নাপায় নহয় আৰু।
হয় বাৰু সেইটো।
স্কুল পাছ কৰ পিছতে চোন বিয়াই দি দিয়ে।
সেইয়া মানে আগতে ছোৱালী বিলাকক আকৌ পঢ়া শুনা কৰিবলৈ নিদিয়ে ঘৰতে সোমাই থাকিব লাগে তাৰপা কম বয়সত বিয়া দি দিয়ে।
উম আগৰ মাইকী মানুহ খিনি বা ছোৱালী খিনি সেইখিনি অকল কামহে আৰু ঘৰৰ কামৰ মানে সীমাবদ্ধ হৈ থাকিব লাগে কিন্তু এতিয়া আকৌ একেই পুৰুষৰ দৰে সমানেই মানে কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈছে।
এতিয়া বাৰু চৰকাৰে ছোৱালী ল'ৰা চবকে চম মানে একে ধৰণৰ শিক্ষা প্ৰদান কৰিছে সেইটো ভাল কৰিছে বাৰু।
ভাল কৰিছে অ সেইটোয়ে সেইটোয়ে হ'ব লাগে।
শুনেছোৱাচ। ছোৱালী মানে নাৰীসকলক দক্ষতাটো মানে নিজৰ দক্ষতাটো দেখুৱাব মানে আগবাঢ়ি যাবলৈ এইটো সুবিধা দিব লাগে।
সুবিধা দিব লাগে হয় মানে তেওঁলোকেও বহুত প্ৰতিভা থাকে কিন্তু তেওঁলোকে এটা প্লেটফৰ্ম নাপায় সথিক। আৰ্থিক ভাৱে আগবাঢ়ি যায় নিজৰ মানে প্ৰতিভাখিনি বিকাশ কৰাবলৈ।
হয় হয়, আৰু কিছুমান এনেকুৱা হেৰি আছে মহিলাবিলাক মানে হেৰি সুৰক্ষিত নহয়। সকলো স্থানত কিন্তু ৰাজুৱ স্থানত মহিল বিলাকে সুৰক্ষিত মানে নহয় তাত।
নিজকে সুৰক্ষা মানে সুৰক্ষিত বুলি অনুভৱেই নকৰে। এ বহুত দূৰ ধ তেনেকুৱা মানে দ দুস্থ মানুহ থাকে তেওঁলোকে অকল মহিলাসকলক আহ মানে কিবা এটা
বেয়া চকুৰে চাই কিবা হয় তুচ্চক বেয়া মানে হেৰি কৰে।
উম, তেওঁলোকে মানে দুৰ্বল বুলি ভাবে আচলতে।
হয়, তাৰ কাৰণে চৰকাৰে এখন মানে ক কঠোৰ আইন প্ৰয়োগ কৰিব লাগে তাত, যাতে মানে চব চবেই সচেতন হৈ থাকিব পাৰে।
হয় আৰু আমাৰ মানে পৰিয়াল পৰিয়াল বোৰেও এইটো কথা মন কৰিব লাগে যে ল'ৰা হওঁক ছোৱালী হওঁক দুইজনকে মানে সমান ভাৱে চাব লাগে সমান অধিকাৰ দিব লাগে কিন্তু এ আমি কিছুমান ক্ষেত্ৰত দেখিবলৈ পাও প্ৰথম সন্তানটো মানে আজিকালিও বোলো কব পাৰি। প্ৰথম সন্তামটো মানে ছোৱালীতকে ল'ৰা হলে মানে বেছি ভাল পায়। অ' ল'ৰা বুলি ক'লে মানুহৰ মনত যিটো মানে উৎসাহ এটা আহে কিন্তু ছোৱালী বুলি ক'লে মানে বহুতৰে মনটো কোচ খাই যায় এই ছোৱালীহে হল কিন্তু লৰা বুলি ক'লে মানে তোমাৰ মানন্দ সীমা নাইকিয়া হৈ যায়। কিন্তু এফালৰ পৰা চাবলৈ গ'লে তোমাৰ লৰা তেওঁ ছোৱালীয়েহে বিশেষকে মানে পিছত
হয় কিছুমান কিছুমান লৰাই কৰিব নোৱাৰা কামো এতিয়া ছোৱালী মানে নাৰীয়েৰে কৰি আছে।
হয় হয় এতিয়া তুমি আমাৰ দেশৰ মানে ৰাষ্ট্ৰপতি গৰাকী চাই চাব পাৰা তেওঁতো এগৰাকী মাইকী মানুহ দ্ৰৌপদী মুৰ্মু তেওঁ এতিয়া কিমান খিনি কৰিছে।
ইয়াত এতিয়া এনেকুৱাও হৈ আছে কিছুমান ছোৱালীয়ে নিজে মানে চাকৰি এটা কৰিব বিচাৰে কিন্তু মানে বিয়া হোৱা পিছত হলেও বা বিয়া হোৱাৰ আগত কিন্তু ঘৰত কিছুমানক কৰিব নিদিয়ে যে। বিয়া হ'ব লাগিব কিছুমানে বিয়া হোৱাৰ পিছত কৰিব নিদিয়ে তে তেওঁ যদি নিজৰ চাকৰি জনন্তা থাকে তাত টা নিজৰ আত্মবিশ্বাস টো থাকে মানে এতিয়া কোনোবাই কিবা এটা কলেও মানে নিজৰ আত্মবিশ্বাসটো থাকে।
হয় হয়। তেতিয়া মানে উৰাাই পেলাক মানে উ। এতিয়া কোনোবাই কিবা এটা কলেও মানে ওলোটাই আমি কথা ক'ব নোৱাৰো আমাৰ নিজ মানে নিজস্বতো নাই আৰু বেলেগৰ তলত চলি থকা নিচিনা।
সেটোৱে একো ক'বই নোৱাৰি যেতিয়া নিজৰ যেতিয়া মানে পইচা এটা নাথাকিব এতিয়া তুমি একো ক'বও নোৱাৰিবা।
হয় - হয় আৰু মানে বেলেগতো বাদ দিয়া তুমি নিজৰ মানে নিজৰ স্বাম মীৰ ওপৰতে বনে স্বামীয়ে যিটো উপাৰ্জন কৰি দিছে সেইটো খাই থকাৰ নিচিনা হয়।
হয় বাৰু সেইটো। এতিয়া অকল চৰকাৰ বুলিয়ে নহয় এতিয়া সকলো লোকে বা কিছুমান মহ ইতা কিছুমান মহিলাও থাকে যাতে কিছুমান ছোৱালীক মানে ছোৱালীক হেৰি কৰে তলত বুলি ভাবে লোৱাতকে অকল পুৰুষ বুলিয়ে নহয় কিছুমান মহিলায়ও তেনেকুৱা কথা ক অকল চৰকাৰে চৰকাৰে অকলেতটো একো কৰিব নোৱাৰে। এতিয়া যদি চবেই মিলি যদি মানে এইটো হয় হয়। এতিয়া সবে আগবাঢ়ি এইটো কামত মানে অলপ হেৰি কৰিব লাগে। অকল যদি চৰকাৰে কৰিব বুলি কয় সেইটো নহয় এতিয়া তুম মই হলেও এতিয়া তোমাক কথাৰ লগত লগত কথা পাতিছো তেতিয়া মই মানে ত নিজৰ সেইটো মাইণ্ডটো ভাল কৰিব লাগিব মানে। চবেই নিজৰ- নিজৰ।
অ মানে ওলাই যাব পৰাকে আমি নিজে আমি আমি মানে সুৰক্ষিত সুৰক্ষা প্ৰদান কৰিব লাগিব তেওঁলোকক। মানে আমি এবাৰ ওলাই যাব পৰাকে মানে কুনি নি সন্দেহে মানে আমি ওলাই যাব পাৰিব লাগিব।
অ যাতে আমি মানে এইটো চিন্তা কৰিব লাগিব যে মানে ছোৱালীজনী একো বিপদ নহওক বা হেৰি নহওক এ ছোৱালীজনী মানে নিজৰ মানে। ফ্ৰীকে যাতে ওলাই যাব পায়
অ অ, মানে এনেকুৱা হয় এতিয়া অ, কিবা বেয়া ঘটনা এটা হলেও আমি - আমি মে পতকে ছোৱালী গাতে বা মাইকী কি মানুহজনী গাতে মানে আমি দুখটো দিওঁ এ তেওঁ তাইনো ৰাতিখন কেলে যাব লাগে তাই নো এনেকুৱা কাপোৰ কেলেই পিন্ধিব লাগে কিন্তু আমি এ মানে বিপৰীত ফালটোক আমি কেতিয়াও মানে দুখ নিদো বা তেওঁ লগত ঘটনাটো হৈ যোৱা পিছত আমি সেই ছোৱালীজনী বা মাইকী মানুহজনী বনাম হয় কিন্তু মানে পুৰুষজন তেনেকেই থাকে। মুকলি আকাশত ঘূৰি ফুব পাৰে।
হয় বাৰু সেইটো এতিয়া মানে পুৰুষ ডাঙৰ- ডাঙৰ পুৰুষক যিমানতটো সন্মান দিয়ে। এয়া মহিলাসকলকো মানে সন্মানতটো দিব লাগে সুযোগ দিব লাগে।
উ হয় হয় কৰিব পৰা কাম কিবা এটা কাম কৰিব পাৰিলেও মানে মানে মানুহ বোৰে ইচাল্ট এ তাই জানো কৰিব পাৰিব মানে এনেকুৱা হিচাপে কৰি দিয়ে উম আমাৰ মানে মনৰ অ মনৰ মানে আত্মা বিশ্বাসটো আমাৰ হেৰাই যায়
হয় - হয়।
এ নিউজবো ওলোৱা উলাওতেনে ওলাই বহুত মানে বহুত অলপ সময় থাকে মানে সেইটো কিন্তু তাৰ পিছত
এইটোক মানে টোৰ হেৰি এইটো ট্ৰেদ ট্ৰেণ্ড ফল কৰা নিচিনা হয় মানে এটা নিউজটো দিলে দু - দুদিন মমান খুব মানে একেটা নিউজ চলি থাকিব। তাৰপিছত বেলেগ এটা নিউজ ওলোৱা পিছত এটো নিউজ নোলায়
উম, সেইটোৱে
এতিয়া মানুহে এইটোৰ ওপৰত মানে গুৰুত্ব দিবলৈ মানে এতিয়া নিউজটোৱে বেলেগ এটা নিউজ উলিয়াই থৈ দিয়ে কেতিয়া। কিছুমান মানুহে গমেই নাপায় এইটো কি দিলে কি নিদিলে দুদিনমান বহুত ভালকে চলে তাৰপিছত মানে। নাই অ,
অ হ'লেও আগতকে কিন্তু বহুত পৰিৱৰ্তন হ'ল এতিয়া ছোৱালীৰ শিক্ষাৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত বহুত বহুত বহুত মানে লেখত ল'বলগীয়া কাম কৰিছে
হয় হয় আজি মই কালি মানে ল'ৰাই যিটো কৰি আছে ছোৱালীয়ে তাতকে ওপৰত কৰি আছে।
অ।
মই এখন কিতাপ পঢ়িছিলো মানে এখন তোমাৰ এগৰাকী মানে এ নাৰীৰ বিষয়ে মানে, এই ইন্দিৰা মিৰি নামটো। সুনিছা চাগে, এই ইন্দিৰা মিৰিৰ এখন উপন্যয়াস পঢ়িছিলো, তেওঁ মানে নিজৰ কাহিনী আৰু সেয়া সেই উ তেওঁ মানে কেনেকুৱা পৰ্যায়ৰ পৰাকৈ কেনেকুৱা হ'লগে, তেওঁৰ গোটেই মানে, তেওঁৰ, তেওঁৰ গোটেই মানে অ লও জীৱনৰ মানে প্ৰতিটো কথাই তাত আছে যেনিবা, কেনেকুৱা পৰিস্থিতিত আছিলে ক পাগল কেনেকে হ'লগে। তেওঁ অকলেই মানে যুঁজিলে
তই আগতে তোমালোকৰ গাঁওতো এনেকুৱা মানে মানুহ এজনী নাছিলে জানো, এই তেওঁ যে চাৰিজনী ছোৱা। নে এগ যে গাঁৱৰ মানুহে কোনো হেৰি কোৱা নাছিলে। এতিয়া চা ডাঙৰ-ডাঙৰ চাকৰি পোৱা নাই জানো তেওঁলোকে?
অ- অ তেওঁৰ ছোৱালী চাৰিজনী আছিলে অ আমি মানে কোৱাহে শুনিছো ছিলো দেই, এতিয়া আমি এ মানে এতিয়াতো এইবোৰ নাই আৰু। আমি কোৱাহে শুনিছিলো, এতিয়া ছোৱালী কেইজনী ইয়ালে নাহে আও বেলেগত মাটি কিনি বেলেগ কলে আও মানুহ মাক ধুকালে এতিয়া প্ৰতিজনী মানে চাৰিজনী ছোৱালী চাৰিজনীয়ে বহুত ডাঙৰ-ডাঙৰ চাকৰি। নিজৰ নিজৰ চাকৰি মানে তেওঁলোকে লোকলে আশা কৰিব লগা হোৱা নাই কিন্তু প্ৰথমতে ছোৱালীৰ দুজনী তিনিজনী হওওঁ তুমি তেওঁৰ দেউতাকে তেহঁতক এৰি
অ। অ মই মৃত্যু হৈছে বুলি ভাবিছিলো, মানে মৃত্যু নাই হোৱা, মৃত্যু নাই হোৱা, মানে এৰি থৈ গৈছিলে।
অ, অ, তিন নম্বৰজনী হ হোৱাৰ পিছতে মানে দেউতাকে ই থ বুজি গল কিন্তু তিনিজনী ছোৱালীয়ে মানে এতিয়া তিনিটা মানে এজনী কিবা প্ৰে তাৰপিছত এজনী উকিল কৰি আছে, এজনীয়ে এ এই ভাল আৰু মানে হায় ছেকেণ্ডৰী টিচাৰ। নিজে খাব পাৰ আৰু ধুনীয়া সেইবোৰ সেইটোতো ক সৰু সৰু চাকৰি নহয়।
হয় মানে তেওঁলোকে বাপেক নথকাৰ পিছতো গাওঁ মানুহে কিমান তুচ্ছ হে কৰাৰ পিছতো তেওঁলোকে আগবাঢ়ি উঠিলে তেওঁলোকৰ পৰা মানে বহুত শিকিব লাগে এতিয়া
ইমান খিনী পাৰ কৰিব পাৰিলে
এতিয়া মানে গাঁৱৰ মানুহোৰে তেওঁলৰ পৰা এতিয়া জ্ঞানটো ল'ব লাগে পাইছে চাগে অলপ এতিয়া বুজি
লব লাগে অ' এতিয়া পাতে আৰু কথাবোৰ আগতে।
অ, হয়, তেওঁলোক বেয়াও লাগে লাজো পাই চাগে তেওঁলোকৰ আগত।
লাজোপাাই চাগে অ হেহতি ইয়াৰ মাটি মানে বেছি এতিয়া আৰু নিজৰ-নিজৰ পৰিয়াল হ'ল নি ঘৰ বনালে দেউতাকেতো এৰি গলেই, উম।
বাৰু তে
দেউতাকে এৰি গ'ল তাৰ পিছত এৰি যোৱা এই মাক ঢুকোৱাৰ পিছতে দেউতাকো ঢুকালে দেউতাকৰ পৰা তেওঁলোকৰ লগত সম্পৰ্কই নাই, দেউতাকে বে বিয়া পাতিলে। পিছে বেয়া, বেলেগ বিয়া পাতিলে হয়। কিন্তু ল'ৰাটো, ল'ৰা এটা হ'ল যদিও মানে দেউতাকৰ আশা আছিলে ল'ৰা হোৱা ছোৱালী হোৱা। তণে মানে ই থ গুচি গ'ল, আৰু ইমান মানে অৱস্থাও ভাল নাছিলে, কিন্তু, পিছত মানে বেলেগ। বিয়া পাতি লৰা হ'ল। কিন্ত ল'ৰাটোৱে পিছলে নাচালে মানে মৰিব সময়তো নাপালেহি।
হয়, হয় আজিকালি তেনেকুৱা, সেই বহুত আছে কিছুমান কিছুমান। কিছুমান জেগাত।
অ। উ, সেই আৰু উম, হ'ব দিয়া ফোন কৰিবা কেতিয়াবা।
অ', অ', হ'ব কৰিম বাৰু।
উম।